ঠ কি কৰি আছাঃ
এ আছিলো এনেই অকমান পাকঘৰতে লাগি পেলাই।
অঃ এই , বন্ধতে বোলো এদিন ফুৰিব যাওঁ বুলি। ভাবিছিলো
অ'
সেইকাৰনে মানে ফোন কৰিলোঁ তোমাক,
অ' অ' অ' পিছে কত যাম বুলি ভাবিছা?
ক'ত যাওঁ! তোমালোকৰ ঘৰৰ ফালে যাওঁ বুলি ভাবিছোঁ ভাল জেগা মানে তাত মই গৈছো আগতে। কি বুলি কয়? কানঠীলাংচৌ গৈছো, তাৰপিছতে, আৰু ভেলৌঘাট বুলি জেগা এদখ গৈছো। আৰু মানে বহুত জেগা আছে।
অ' আমাৰ পিনে আছে আছে উম উম উম এতিয়া তোমাৰ তুমিতো, যোৱা চাগে দিন হ'ল
অ দিন হ'ল
অ' এতিয়া অ তে এতিয়াতো তোমাৰ কান্ধিও বহুত ধুনীয়া হ'লে, ভেলৌঘাট টো বহুত ধুনীয়া কৰিলে তাৰ আগত তোমাৰ গৰম পানী আছে অ অ'
মই দুবাৰ দুবাৰ গৈছোঁ সেইকাৰণে মানে মোৰ যাব মন নাই,
অ' বেলেগলৈ যাবলৈ মন আছে তুমি হেৰি কৰিবা এইবাৰ আহিলে হেৰি কৰিম দিয়া। চিলনী আছ
অ সেই চিলনী মই চিলনীৰ কথাই কব ওলাই
অ অ আকৌ চিলনীৰ আগত তোমাৰ দেওপানী আছে মন্দিৰ,
অ' অ' দেওপানী মন্দিৰ মাহত গৈছে দেই মই যোৱা নাই মোৰ কিবা পৰীক্ষা নে কি তেনেকুৱা কাৰণে যাব নোৱাৰিলো দেউপানী মন্দিৰত বোলে মানে মনৰ ইচ্ছা পূৰণ হয় বোলে।
অ' হয় হয়! উম উম উম মানে ময় বহুতৰে এনেকুৱা অ শুনিছো মইও বাৰু গৈছো তাত মানে তোমা এনেকুৱা বহুত ডাঙৰ তাতে তোমাৰ মনৰ আশা তুমি ভাবি পেলাই গছত তুমি ফিতাডাল বান্ধি থৈ আহিলা তাতে তুমি ভগৱানক সেৱা কৰি আহিলা বোলে মোৰ মনোবাঞ্ছা পূৰণ হোৱাৰ পিছত মই সেইবিলাক সূতাডাল ৰচীডাল খুল, দিদিম বোলে মই কিবা এটা দিম বা বোলে মহ শৰাই এখন দিম তুমি যেতিয়া দিব লাগিব লাৰিব যেতিয়া তোমাৰ মানে মনোমাঞ্চা পূৰণ হব পাছত কিন্তু তুমি দিবগৈ লাগিব বহ
অ'
তেনেকুৱা
উম!
তেনেকে পায়ে তুমি মন্দিৰলৈ। বলা আহোতে তুমি চিলনীত সোমাই খানা খাই কৰি ধুনীয়াকে ফুৰি কৰি আহি
অ' অ' তেনেকে মন্দিৰ গৈ পেলাই খানা খাবলৈ হ'লে আমি বস্তু চস্তু লৈ যাব লাগিব বনাই
অ' সময় নহব, মানে তোমাৰ সেই ৰাতিপুৱা সোনকালে যদি যোৱা তেতিয়া তোমাৰ হয় গৈ কি ন্তু মানে তথাপিও অকণমান দেৰিয়ে হয়।
অ' কি দেওপানী আৰু চিলনী ওচৰতে হয় নেকি?
হা হা
দেওপানী মন্দিৰ আৰু চিলনী ওচৰতে হয় নেকি?
এই নহয় নহয়, তোমাৰ মানে চিলনী পাৰ হয়হে দেউপানী পায়গৈ। তুমি অ' যাওঁ তেই পাইযোৱা তেতিয়া আহোতে মানে তুমি ধুনীয়াকে দেওপানীৰ পৰা আহি আকৌ সোমাব পাৰা যায়, অ তাত তেতিয়া অকমান দেৰি হ'লেও কথা নাই। সাতটা আঠটা মা খোলা থাকে।
এনে তাত নেটৱৰ্ক পায়নে?
অ' পায় পায়।
অ' মানে এনে মই এয়া কান্থিলাংছ' আৰু হেৰি গৈছো নহয় কি বুলি কয় ভেলুঘাট
সেইবিলাকত আও, অ কাণ্ঠিতটো তুমি সোমোৱাৰ পিছতে তোমাৰ নেটৱৰ্ক একেবাৰেই কাটি দিয়ে। নাপায় না পায়।
মই গৈছিলো ভেলুঘাট, অ ভেলুঘাট গৈছিলো ঘৰৰ উ মানে ফেমিলিৰ লগত। তাৰপিছতে তাৰপিছৰ বছৰ মানে কলেজৰ পৰা পিকনিক যোৱা হ'ল মানে কাৰ্বি আংলং, কাৰ্বি আংলং বুলি ক'লে আৰু পিক নিক প্লেছ ঢেই আছে ন আজিকালি, অ বহুত আছে তাৰপিছতে ষ্টুডেণ্টবোৰেও ক'লে কাৰ্বি আংলঙেই যাওঁ। তাৰপিছত ছাৰক কৈছিলো যে ভেলু ঘাট নালাগে নেকি, বেলেগ এটা জেগাত যাওঁ, তাৰপিছত এতিয়া মইতো অকলে ক'লে ন হ'ব ন? বাকী বিলাক এইটো গৈ পোৱা নাই অ, অ বাকীবিলাকে গৈ পোৱা নাই যে হে ভেলুঘাটেই গ'লো আৰু তাৰপিছতে লগৰ লগত যোৱা যেতিয়া এবাৰ গ'লেও আকৌ এবাৰ গ'লো।
অ ভালো লাগে তুমি আমাৰ হেৰিয়ালে আহিছা নে বাৰু আকাশী গংগালৈ আহিছা?
আকাশী গং- গা, অ', গৈছোঁ আকাশী গংগাও দুবাৰ গৈছোঁ। আকাশী গংগা আকৌ ৰাস্তাতে পাৰ হৈ যায় যে
অ', পাৰ হৈ যায় যে, উম, উম, সে-সেই ভাগো বৰ ধুনীয়াকে বনালে এতিয়া
অ অ এই পানী চানী পৰে ন এতিয়া
অ', এতিয়া পৰে, এতিয়া মানে তোমাৰ বাৰিষা হৈ-হৈছে ন'। এতিয়া পানী বহুত দূৰৰ লে সেয়াহে
অ', অ'।
তেতিয়া এই গৰমত অকণমান শুকাই গৈছিলে।
অ'।
এই ওপৰত মানে শুকাই যায়। তেতিয়া অকমান কম হৈ যায়‌ এ এতিয়া বাৰিষাৰ ছিজন আহিছে যে, এতিয়া অকণমান পানী হৈছে।
অ', আমাৰ মানে এই দুবছৰ যু-ক'তো যোৱা নহ'ল। মানে যোৱা বছৰ আইতা ঢুকালে, তাৰপিছত এইবছৰ সেই তে তিয়াই সকাম হ'ল ন? যোৱা নহ'লেই, কিন্তু সেই যোৱা বছৰ আমি প্ৰত্যেক প্ৰত্যেকবাৰে পিকনিক খাওঁ যে মানে খানা এনেকে খানা-চানা এটা খাওঁ। তেনেকুৱা দিনত। তাৰ পিছত তে কি কৰিলো আমি, হেই আইতা মানে, উম অসুস্থ হৈ আছে যদি আমি পোৱালি কেইটা মাহত কোনো যোৱা নাই। পোৱালি কেইটাই গৈ পেলাই, এই ওচৰৰে জেগা এডখ ষত গৈ সেই তেনেকে খানা খালোগে।
অ খানা খাই আহিলা আৰু। উম।
দুবছৰ মানে ক'তো যোৱাই হোৱা নাই।
অ বেয়াও লাগে। উম, উম উম। তোমালোকৰ পিনেও শুনিছো মই বৰ ধুনীয়া ধুনীয়া জেগা আছে বোলে।
কা আছে।
মই আজিলৈকে গৈ পোৱা নাই।
চনকাত ধৰি লোৱা পানী নোহোৱা সময়টো আহি ভাল লাগে। পানী থাক কোৱা সময়তো আহিম। ভাল লাগে।
উম, উম, এতিয়া এতিয়া কেনেকুৱা হ'ব চাগে।
কাৰণে হ'ব চাগে এতিয়া পানী হোৱা নাই নহয় অ', তাৰ পিছত পানী হোৱা সময়ত অ', বনাই কৰি খাবলৈ সুবিধা কিন্তু মানে কি হয় অলপ বতাহটো থাকে আৰু এনেকে কাপোৰ চাপু উম, হেৰি কৰি ল'লে। আৰু তাতে মানে এতিয়া পানী হোৱা দিনত অলপমান ৰিক্সো হয় মানে পানী বহুত পানী হৈ যায়, তাতে পাহাৰৰ ওপৰত যদিও পাহাৰৰ প্ৰায় ওপৰলৈকে পানী উঠে।
উঠে অ', অ', অ'।
কাষলৈকে পানী উঠেই। ইমান উ মানে দেখিলে ভয় লাগি যায় অ ভয় লাগে কিন্তু জায়গাটো মানে বহু বহুত ধুনীয়া হয়। আৰু তাৰপিছতে তাতে ধৰি লোৱা অ' তাত অ পাহাৰৰ ফালে এনেকে সোমাই যায় নহয় আকৌ আগুৱাই গ'লে গাঁও এখনো পায়। তাতে কি সূৰ্যটোক কি কিবা এটা সূৰ্য হেৰি খুব ধুনীয়াকৈ দেখে নে কি তেনেকুৱা আৰু, অ' নহয় নহয় সেই সেই জেগাত অ হেৰি সূৰ্যৰ মানে পোহৰটো নপৰে, একদম অ একদম ৰ'দ নিধ ৰ'দ নপৰে মানে জেগাটোত, অ' তাত আৰু তাতে গ'লে মানে তুমি এনেকুৱা নহয় যে তুমি গৈ গুচি আহিবা তুমি যদি থাকিব বিচাৰা। ধৰি লোৱা বে জেগা খিনি ৰাতি কেনেকুৱা হয় তুমি যদি সেইবিলাকো চাব বিচ ৰা তাতে মানে অ ৰুম লৈ থাকি দিব পাৰা
অ' তেনেকুৱা সুবিধা আছে ন
ছে
অ'
উম!
এবাৰ যাম দিয়া তোমালোক লগতে,
অ' আকৌ ধই লোৱা তুমি বনাইও নিয়া নাই বা তাত বনাবও একো বেৱস্থা নিয়া নাই, তাতে তুমি কিনিও খাব পাৰা, খালি দামটো অকমান কিৱা অ' অকমান বেছি হ'ব পাএ কাঅণ তেনেকুৱা জেগাত অকমান দাম ম্ বেছি হয় উম উম!
ইমান খিনি সুবিধা দিয়া পিছত অকমান দামটো ল'বই
অ' বাকী ধুনীয়া জেগাটো একদম পানী পানী হ'লে অলপমান ৰিক্সি হয় কিন্তু পানী পানী হোৱা সময়ত বা নোহোৱা সময়তে এ জেগাতো গুৱাহাটী পৰা ওচৰে হয় নহয় আমা ইয়া পৰা যেনেকুৱা গুৱাহাটী পআ তেনেকুৱা হয়, অ' গুৱাহাট মানুহ বিলাক মানে টাউনীয়া মানুহ ন টাউনীয়া মানুহ বিলাকে এনেও আমাও গাঁৱলীয়া মানুহেহে ইমান ঘূৰি পকি নুফুৰে, টাউনীয়া মানুহ বিলাকেতো এতিয়া বন্ধ দিন এটা পালে মাত্ৰকে বাওলাই আহিলে, আমা ধই লোৱা গাঁৱতে মানুহ থাকে যেতিয়া উঘয়ে সিঘলেও যাওঁতে নিচিনাই কিন্তু সিহঁতে ওলাই আহে ন এ-এ দেওবা দিনটোত মানে বা বন্ধ দিনত একদম ভৰি থাকে টাউনীয়া মানুহয়ে
অ' মানুহ বহুত হৈ চাগে ন
ফেমেলিয়ে ফেমিলি আহে, জেগাখিনি চাইহি, বাহিঅত খাই এনেকুৱা নিচ
তেনেকে মানে তোমা গৈ মানুহ বহুত দেখিলে এনে মনটো ভাল লাগে ঘৰতে সোমাই সোমাই থাকি ভালো নালাগে এদিন যাম দিয়া ঘৰ-ঘৰতে বনাই চব বনাই লৈ যাম। যাম।
অহ,
তাত গৈ তেতিয়া অকণমান ঘূৰি মেলি।
তাৰ পিছতে হেৰি যাব পাৰা পবিতৰা।
অ মই কিন্ত মই হে তালৈ যোৱা নাই মই সেইটো চাইদে মানে কতোৱেই
অ', মায়ং পবিত তৰা ধুনীয়া আৰু সেই, মায়ং পবিতৰা এইখিনি ওচৰতে হয় ন।
অ' তোমালোকৰ পৰা ওচ
উম পবিতৰাটো গৈ পিকনিক খাব পাৰে। তাতো বনাই কৰি খানা চানা খাব পাৰে। উম পানী হোৱা দিনত কিন্তু সেই পানী অ' কিন্তু মানে কি হয় আমি ধৰি লোৱা এতিয়া গৈ পেলাই যি সেইখিনি জেগাত ধৰি লোৱা খানা চানা বনাই কৰি খাম। পানী হোৱা দিনত গ'লে মানে সেয়া চব একদম পানী ইমান মানে ভাবিলে আচৰিত লাগে এনে এইখিনি জেগাতে আমি খানা খাই গৈছোঁ। এইখিনি জেগাই এতিয়া পানী একে আৰু পানীৰ নদী হৈ থাকে আও সাগৰ একদম সাগ কৰাওঁ।
উম, মানে এই বাৰিষা টাইমত মানে যাব নোৱাৰি।
অ', মানে এনে ৰাস
এতিয়া চাগে পানী হ'ব উম, মানে খানা খোৱাকে যাব নোৱাৰিব মানে বনাই কৰি খোৱাকে এতিয়া যাব নোৱাৰিব।
অ' অ'এনেই মানে বহুত সোঁত বয় একে জেগাবিলাক।
উম, উম, অ'।
ঠাই।
উম চাই কৰি আহিব পাৰি আৰু মানে বনাই
অ' অ' তাতে ধৰি লোৱা তুমি বনাই কৰি ঘৰতে খাই গৈছা বা এনেও আবেলি বোলে ওলাই যাব মন গৈছে, ওলাই যাব পাৰা। আমি তেনেকেও গৈছো আঃ বিহুত তেনেক কিহত এবাৰ গৈছো। মানে আ হা বোলো ক'বাপা ফুৰি আহোগে ক'ত যামনো, এই তেনেকে পবিত্ৰৰা পা এনেই ওলাই গৈছো এনেই। চাই আহিছোঁ। উম।
অ। তোমোকক ভালেই দিয়া ওচৰতে বুলি যা যাব।
অ', তাৰ‌ পিছতে সেই তাত তাতে আমাৰ, ফেমিলি মানুহ এঘৰো আছে। তাতো সোমাই আহো সেই সিহঁতৰ ঘৰৰ লগতে আকৌ নদী এখন। অ', সিহঁতৰ ঘৰৰ লগতে নদী এখ খন আছে সিহঁতৰ ঘৰ সেইখিনি জেগা। ধুনীয়া লাগে।
উম, তেওঁলোকৰ চাগে বৰ ভাল লাগে ওচৰ পৰা দেখি থাকে।
অ', একে নদীখন লগতে আৰু। কিন্তু সেই পানী হলে তেওঁলোকৰ ভয় নালাগে কিন্তু আমাৰ ভয় লাগে মানে কে ঘৰৰ পিয়ালিলকে পানী হয়। অ', পিয়ালিলকে পানী হয়। মানে মই গৈছো ন তেনেকুৱা দিনতো, তাৰ পিছত মই কওঁ মানে ইছ কেনেকে থাকে ভয় নালাগে নে মোৰ মানে বুকুখন কঁপি থাকে, মানে গৈছো মই মৰিয়ে থাকিম গৈ নেকি এনেকুৱা নিচি তাৰ পিছত হেই সিহঁতে হাঁহে মানে অ', সিহঁতে হাঁহে কৈছে। নালাগে আমাৰ ভয় আৰু সিহঁতে সেই ঘৰৰ পাই মানে মাছ মাৰি থাকিব পাৰে। ঘৰৰ হেৰি ভিতৰ পায় উম।
ঠিকে আছে আমি এবা গলে যাম দিয়া।
আহ হ'ব দিয়া। ৰাখিছো ন এতিয়া অ' অ' অ'। হ'ব দিয়া।
উম ঠিক আছে।